হেল্ল'!
অ শুনিছা?
অ এতিয়া
অ সেইটো মানে ফৰ্টি ফাইভ দিব আৰু তোমাৰ মানে লেপটপ- চেপটপ চব দিব কিন্তু মোৰ টাৱাৰ এণ্ড ট্ৰেভেলছৰ চাৰ্টিফিকেট নাই। সেইটো, তেওঁলোকে মোক এটা অফাৰ দিছে তোমাৰ চাৰটিফিক নাই যদিও তুমি বোলে হেৰি পইছ। চাৰ্টিফিকেট এখন লৈ লোৱা লগে লগে।
অ অ ত পইচাটো কিমান কিমান দিব লাগিব?
মানে মই সিহঁত। কোনবা লগত কিবা এটা। এনেই দিয়ে ন তাতে পইচা দিলে।
নহয় নহয় পইচা ট্ৰেভেল এন তোৰ চাৰ্টিফিকেট বাট। টৰেড লাইচেন নে চাৰটিফিকেটখন।
আৰ্টিফিক। তাৰমানে চাৰটিফিকেটখন নানিলেও হ'ব নানিলেও হ'ব তাৰে মই যে এডমিশন লোৱা চাৰ্টিফিকে। দেখালেও হ'ব মই যে লৈছো তাৰ মানে এডমিশন। ক'বা এটা ইষ্টিউটত গৈ পেলাই অ অ অ মানে এ। অ সিহঁতে ন সিহঁতে নিদিয়ে তাৰ তুমি এটা যিকোনো ইনষ্টিটিউট এটা মানে। শিকাইছে এইবিলাক তাতেকৈ এডমিশন লোৱা সেইখন দিলে দেখালেও হ'ব তাৰ মানে। তুমি এডমিশন লৈ ল'ব লাগিব আৰু লৈ পেলাই সেইখন তুমি শ্ব' কৰি দিবা বুজিলা বা এডমিশন। নললেও তুমি সিহঁতক ধৰা কলা মই এক হেজাৰ দিলো আৰু তোমালোকে সেইখন দি দিয়া। সেনেকেই আৰু কৈছে, সেইটো সেইটো দিলেও আমি হেল্প কৰি দেখিব পাৰিম মই বোলো। এ মোৰল মানে অফি। কামটো হৈছে তোমাৰ মানে হেৰি কৰিব লাগিব মানে এ ফোন আহি থাকিব মই অনলাইন বহি থাকিম ন লেপ। তোৰ ওচৰত তাতে আহ থাকি। যে মোৰ এ এটা ফ্লাইটৰ অমুক ফ্লাইটৰ মোৰ টিকেট এটা বুকিং কৰা। মই লগে লগে বুক কৰি দিব লাগিব। সিহঁতৰ পৰ্টেলটো মোক দিব তাৰমানে, তাৰপিছত এইটো কেনচেল কৰা সেইটো মই কেনচেল কৰিছোঁ ফ্লাইটৰ মানে এইটো হ বা আৰু আৰু কিছুমান মানুহে তাৰ মানে ধৰা এ দূৰত যাব যে ধৰা দূৰত গ'লে এ ত গোটেই ত এই তাৰমানে সিহঁতে তাৰমানে বেলেগ বেলেগ জোগালৈ লৈ যাব মানুহ বিলাকক বুজি পালা ধৰা এই গোৱা। দূৰৰশত দূৰত যিবিলাক কিছুমান পেকেজত লৈ যায় তাৰমানে এটা পেকেজ দি পেললে যে আমাক ধৰা চল্লিছ হাজাৰ দিব লাগিব আমি। অমুক অমুক অমুক অমুক জোগা দেখাম আপোনালোকক এ সে সেনেকুৱা কাষ্টমাৰ মই আনি। আনিব লাগিব গম পাইছা সেনেকুৱা কাষ্টমাৰো মই আনিব লাগিব। অ
অ সেইখিনি কষ্ট তুমি ক' পৰা বিচাৰি পাবা।
এ ইমান ডিটেইলচ মই সোধা নাই আৰু ম মুঠৰ ওপৰত তেনেকে কাষ্টমাৰো চেষ্টা কৰিলে হ'ব। আৰু নেকেনেে আমি ইঞ্চুৰেঞ্চ বিচাৰো তেনেকা কাষ্টমাৰো পাব লাগিব মই বো ফিক্সে হয় নে ফি। ফিচকে নহয় মই মই যদি ন নোৱাৰো চ। এমাহৰ ভিতৰত এটা হ'ল হলে্ও ফিকচ পে। সেনেকে কৈছে অ মই বোলো এটা কাম কৰা। তোমালোকে মই কৰাৰ আত কথাটো ভালে সুধি ল মোৰ তাৰে তিনি ডুেন্ট নাই মোক ডকুমেণ্টছ বিলাক দিছে। আৰু কি-? কি কি লাগিব মোৰ এটা কবিট চাৰ্টিফিকেট মই ত্ ক'ভিড লৈছিলো ক'ভিড ভেকচিন লৈছিলোঁ কিন্তু চাৰ্টফিকট এতিয়া ক'ত বিচাৰিব ইমান। বছৰ আগৰ হয়নে। মোৰ হেৰাই গল এতি কভিড চাৰটি এ মই বোল মোৰ।
তুমি বনোৱা নাই তুমি অনলাইনেো পাব তুমি কভিড চাৰ্টিফিকেটখন।
হেৰাই গল দেখোন এতিয়া আৰু অনলাইন বিচাৰিলে পাম জানো।
পাব লাগে মোৰ মতে। মোৰ বাৰু আছে বাৰু- কিন্তু কবিট চাৰ্টিফিকেট খনৰ নাম বাৰ তুমি ডেটটো মনত আ।
চব পাহৰি গলো ভেকচিনেশচন চাৰ্টিফিকেট বিচাৰিছে।
অ সেই ভেকচিন মিচন খন সেই খন তুমি অনলাইনো পোৱা যাব। চাব চাগে হব এবাৰ টাই মোৰ আ লিংগ আছে নে মানে অ-ফোন নাম্বাৰটো কাৰণে সেৰি কৰিলে তেনেকে ওলাব পায় যেনেকে আধাৰ যেনেকে ওলাই তেনেকে ফোন নম্বৰ ওলাব। অ মোৰ অ অ মই চাম বাৰু সেইটো আৰু কি লাগে।
হলো মোৰ ভেকচিন নিচন চাৰ্টিফিকেট নাই আৰু এই খন লাগে হেৰি বাহিৰত গলে কি লাগে পাছপৰ্ট মো মোৰ পাছপৰ্টো নাই সেইখনো বনাব পৰা যাব। পাচপোৰ্ট নাই সেই দুটা বস্ত মোৰ নাই আৰু এটা বস্ত নাই অকল সেই টো হৈছে মোৰ টু ৰিজেণ্ট চাৰ্টিফিকেট মই বোলো ভন্টী কাম কৰা তুমি তুমি আগতে সুধি লোৱা এই তিনিটা বস্তু মোৰ নাই এনে আৰু কথা পাতি থাকো লাভ নহ'ব। মো এই তিনিটা বস্তু নাই মোৰ কি জয়নিং হ'ব পেকেটত ফালি দিছে সিহঁতে বোলো মোৰ জয়নিং হ'ব পাৰিব নে নো আগতে ডকুমেণ্ট নিদো তাই তাৰ মানে জোনিয়াৰ হয়। নাজানে সিমান মান এক মইতো তুমি আগতে চিনিয়ৰক সুধি লোৱা তেতিয়া হে মই ডকমেণ্ট দিম এনেই আৰু ডকমেজ লাভ নাই নহয় তাই কৈছে কাল কাল বতাই গা অ দে হ'ব দে ঘৰতে বহি যদি পইচা চল্লিশ হাজাৰ পা হয়নে লেপটপ দিব। অ সেইকাৰণে অ মই হয় দিয়া মোক বোলোঁ মোৰ ইঞ্চুৰেঞ্চ নহয় বোলো পঞ্চল্লিছ হাজাৰ দিলে কৰিম ঘৰে
অ ঘলে লেপটপ লৈ আহি পিনে কৰিব পাৰি একো নাই মানে আ আছে অ উম মানে চোৱা তুমি ঘৰত নবহি তোমাৰ বাহিৰত কৰ'বাত বহিও আমি কৰিব পাৰিম সেইটো কথা নাই মোৰ বাৰ সেইখিনি গোটেই খিনিয়ে আছে বাৰু সেইটো লৈ মোৰ ইচ্ছুক নাই কিন্তু মানে কনফাৰ্ম কনফাৰ্ম হ'ব লাগিব মানে এ
পালো কালি তুমি গোটেই খিনি সুধি দিয়া এনে আৰু মই নিদিও এইবিলাক ত সুধাৰ পিছত মোক ক'বা। কৈছো এ তাৰ পিছত চাওঁ কি। হয় আৰু এতিয়া তাৰমানে চাইছো আৰু মোৰ মানে এ কিছুমান। জব পাইছো দিয়া নবাহয় স পোন্ধৰ হাজাৰত কাম নকৰো
উম উম উম নহয় ৱৰ্ক ফ্ৰম নহয় ৱৰ্ক ফ্ৰম হোমত পোন্ধৰ হাজাৰ পাৰি কিন্তু ৰ'ডে ব একেৰাহে পোন্ধৰ হাজাৰ নোৱাৰি।
অ তাকে কৈছো মই মই মানে কিছুমান জবত অফাৰ পাইছো, সেইদিনা মোক সেৰিটো মতিছে মানে যইনিং কৰিব মাতিছিল এই তোমাৰ হেৰি যে ইয়াৰ হষ্টেজ যে তাতে মোৰ জইন কৰিব মাতিছিলে মই তাৰে হ হয় চিপনিষ্ট হয় কাউন্সেলিং মানুহ আহিলে এইটো চেলাৰী দিব মাত্ৰ ফিফটিন থােওজেন প্লাছ দিব হলেও প্লাছটো বাদ দিয়া চেলাৰী মোৰ টাইমিং কিমান জানে ৰাতিপুৱা দহটাৰ পৰা সাতটালে মই পোন্ধৰ হেজাৰ মই ম বো নালাগে জা ঘৰতে অলপ ৰেষ্ট কৰো তাতকে
নাই নাই নাই তুমি অ সেইটো মানে চেলছৰ যি হওক বা যি হওক তুমি ৱকফম পাৰি ই বিভাগে তুমি পোন্ধৰ হাজাৰ তুমি মানে বিশেষকৈ কি জানে আমি আগৰ পৰা চেলছত কৰি থকা ন এতিয়া আমি চিটিঙত নোৱাৰোঁ তাৰমানে মেইন প্ৰব্লেম সেইটো আৰু মানে চব মোক মানে মাল্টিপল
অ হয় দিয়া মই অ মোক মাতিছিলে নগলো আৰু অ কিন্তু এইটো পঞ্চল্লিশ মান দিলে কথা বেলেগ হয় নে নহয় সেইটো সেইকাৰণে তাৰে মই কি জানানে মোৰ মই যে পোৱা নাই সেইটো কাৰণত মই মানে অলপ পইচা নকৰো বুজিলা এতিয়া যদি মানে মই ভাবিছো মই মানে খুব তামিলেও মই তিচৰকে তলত নামিব নোৱাৰোঁ মানে ৱকফমৰ কথা কোৱা নাই যিটো তলত হ'লে মানে কৰোৱে বুজি পালা সেইটো এতিয়া মানে মই ভাবিছো অ যদি পালো পালো মই মানে সেনেকা হৰত বি বিচাৰি আছো কিন্তু নাপ নাপালো যদি আৰু এছ বি আইৰ এটা ক'ত ল'ম এছ বি আই যে বেলেগৰ নহয় অকল এছ বি আই তাতে তাৰমানানে হেৰি চব তাতে ঢালিম আৰু
আৰে তুম নালাগে তোমাৰ এই তোমাৰ যে মই যিটো ক'ত বনাই দিছো সেইটোতো এছ বি আই পাৰা
অ তাতো এছ বি আই আছে নেকি? অ অ মই তাতে হেৰি কৰিম
মানে যদি অকল এছ বি আই এছ বি আই যদি মানে ইয়াতে তুমি চবে পাৰা আৰু তুমি ভাবিছিলা পাৰ্টি কুলাৰ মই এছ বি আই কৰো তুমি এছ বি আইও পাৰা ইয়াতে। এছ বি আও আছে তোমাৰ অ অ নাই তুমি অ ন এই ক'ত তোমাৰই যিটো কত বনাই দিছো সেই ক'ডত তুমি চব ইঞ্চুৰেঞ্চ কোম্পানীয়ে পাৰ কিন্তু তোমাৰ ইচ্ছা তুমি কোনটোত কৰা তুমি অ পাৰ্চিনটিজ প্লেনৱাইজত। কমিশনটো তোমাৰ ব্ৰ'কাৰত কমিশন বহুত বেছি ত' মানে অ অ হেল্থো আছে ল তুমি এছ বি আই জেনেৰেল কৰিব পাৰা এছ বি আই লাইফো কৰিব পাৰা
মান ইন্টাৰেষ্ট দিয়ে হয়নে? বেলেগ বেলেত অ মই তাৰমানে এছ বি আই হে ঢালিম।
আৰু একো কৰিব নালাগে তুমি তাত আমাৰ যি জনীয়ে মানে আমাৰ এছ বি আই যি জনীয়ে হেল্প কৰিব, তাই তোমাক সব উলিয়াই দিব তুমি যদি ভিজিত যাব লাগে হা অ এছ বি আই এছ বি আই জেনেৰেলো আছে এছ বি আই জেনেৰেলো আছে অ
অ আৰু ধৰা কিবা কাৰণৰ প্ৰিমিয়াম নাজানিলে কোনে কব হেল্থৰে ধৰা প্ৰিমিয়াম মই নাজানো কোনে কব?
হেল্থৰ হেল্থৰ হেৰী আছে ন তোমাৰ হেল্প কৰা ইঞ্চুৰেঞ্চটো আছে ন এক্জিকিউটিভ জন আছে ন
অ মই নাম নাজানো যে।
নাম নাজানো তুমি যদি ইচ্ছা কৰা তাৰ মানে মই পঠিয়াই দিম তাৰমানে সেইটো কথা ক তুমি যদি বিচাৰা তাৰমানে
মই তাৰমানে সেইটোৱে দিচিশন লৈছো যদি মানে চাবত পাওঁ আৰু জব মানে এটা দুটাকে বিচাৰি আছো দিয়াচোন পাইছো দেধাৰ জব পাইছো তো হে পোন্ধৰ হেজাৰ দিয়ে নকৰো মই সেইবিলাকে ৰ'দত হয় নে ফুৰোতে ফুৰোতে মোৰ পোন্ধৰ হাজাৰ উৰিয়ে যাব পলি হেৰি সেইকাৰণে নকৰো এতিয়া মোৰ মনে মিলা হিচাপত যদি পাওঁ কৰিম আৰু যদি মোৰ নাপাওঁ মই। ভাৱিছো এচ বি আই মই লাইভ হেল্থ চব দি পেলাই অকল এচ বি আই দিয়াই সেইটোতে মই বহি থাকিম কাৰণ কিয় ভাবিছো জানানে? গোটেই মাহতো যদি মই কামো কৰো মই ভাবিছো ঘৰতে বহি বহি তেলি কলা আৰম্ভ কৰি দিম গোটেই মাহটো যদি কৰো মোৰ এটা হলেও তো হ'ব হয়নে? এটা অহ এ এটাতো মই এটলিষ্ট দহ হাজাৰ এটা পাম হয়নে দহ হাজাৰ হলে মোৰ ঘৰত থাকি যদি দহ হাজাৰ পৰা একো লোকচ চন নাই হয়নে? অহ সেইে মই আৰু ধৰা মেলি অহ আৰু মেনেজাৰটো মোক অলপ হেল্প
উম উম অহ অহ যাব অ হেল্প কৰিব, তাৰে তু নলওা বা কিবা এছ বি আই যিজন ব্ৰকাৰে ছোলীজনীয়ে নম্বাৰ দিলে তাই তোমাক মানে যি তেতিয়াই বিছা তেতিয়াই তোমাক দিব কিন্তু এছ বি আই অহ চ চব চব চব চব যাব মেনেজাৰ যাব তুমি এছ বি জেনেৰেল হলে এছ বি জেনেৰেল লৰ এক্সিকুতিভ বেলেগ হয়, এছ বি আই লাইফৰ বেলেগ হয়। তেনেকুৱা নিচিনা কিন্তু গাড়ীৰ কি হয় গাড়ীৰ তাৰমানে এ এচ বি আই জেনেৰেল চব গাডী নকৰে তাৰমানে তাতেমানে একচেপ্ট নকৰে। কিছুমান কিছুমান নকৰে তাৰমানে তো এছ বি আই এটা ব্ৰেণ্ড হয় ন, ত চব গাড়ী তাৰমানানে নকৰে সিহঁতি। অ যদি চিষ্টেমে লয় তেতিয়াহ'লে কৰিব বাকী লাইফ আৰু হেল্থটো কৰে। কিন্তু চব গাড়ীটো গাড়ীটো তোমাৰ চব বিন চব মানে গাড়ী চব গাড়ী। এছ বি আই জেনেৰেলে নকৰে তাৰমানে মানে চিষ্টেমে ন নলয় এজ জেনেৰেলৰ তেনেকুৱা চিষ্টেম কৰিয়ে থৈছে যত তোৰ চব জি গাড়ী যে পুৰণা গাড়ী বিলাক পুৰণা গাড়ী বিলাক নকৰে চব কিছুমান ৰেজিষ্ট্ৰেশচন নাম্বাৰ চাই চাই চিষ্টেমে লয় বেলে বাকী একো নাই কিন্তু ইভাগে নৰ মেলি তোৰ মানে তুমি উম কৰিব পাৰা আৰু আমাৰ পৰ্টেল এটা আছে সেই পৰ্টেলত তুমি নিজে চাইও নিজে তেওঁ কেটেচন উলিয়াব পাৰ কিন্তু দৰকাৰ নাই একজটিভ আছে তোমাক চাই দিব তাৰ মমানে তেনেকুৱা
অহ এ মই সেনেকে ভাবিছো আৰু কাৰণ পালে তোৰ কিবা এটা ধৰা কথা হাত খৰচতো ওলাব লাগিব ন এ সেইটো আৰু অহ কিন্তু এই আজিকালি জানানে হেৰি পবি মানে এই চব দো তাৰ চব বিলাকে দহ হাজাৰ বাৰ হাজাৰ পোন্ধৰ হাজাৰ তাৰ ওপৰত নাযায় মথা গৰম হৈ যায় অহ হয় দিয়া অহ আৰু চোৱাচোন চোন মই ভাবিছো ইয় ইমান ধুনীয়া ধুনীয়া ছোৱালী বিলাক বহি থাকে ইচটাইল কৰি দেখিছানে তাতে মোক মা ম চেলাইতটো হলে পোন্ধৰ হেজাৰ কেনেকে এ দেখা হে ষ্টাইল টাইল কৰি বহি দে একো নাই
নাই তোৰ মানে সে পইচা পাতি মা তেনেকুৱা নিচা তেনেকুৱা নিচিনা তাৰমানে সিহঁতি ৰাতি ৰাতিপুৱা মেকআপ চেকপ কৰি মেলি যাব সিহৰ মেকআপতেগে পোন্ধৰ হাজাৰ গুচি যায় নেকি মা
কেনেকে অহ দেখাত হলে আমি ভাবো যে ইমান টকা পাই নেকি হয়নে
অহ কিন্তু মানে নহয় ইমানেই পায় বেছি নাপায় সেটো ইচ্ছা কৰি মেলি সেই চ কৰি মেলি যায় কিন্তু এনেও বস্তুতটো সিহঁতৰ কামবোৰ মানে তেনেকুৱা মানে ষ্টাইলত থাকি কৰিব লাগে বা হেৰি কৰিব লাগে তেনেকুৱা নিচিনাও দিয়া চোনআছে
হয় দিয়া এই মোৰ বেছি নহয় মোৰ তাৰমানে বিশ এটা আহি থাকিলেও মোৰ কাৰণে এটলিষ্ট মোৰ কাৰণে চাফিচিয়েণ্ট আৰু সেইটো আৰু অহ ফ্ৰিচ ফিক্স মানে মোৰ ফিক্স যদি বিচ এটা আহি থাকে মোৰ হ'ব আৰু সেইটো কথা কিন্তু তাৰমানে কিছু মানৰ ৰাতি আঠটালে থাকিব লাগে সাতটা অলপ অসুবিধা হয় সেনেকা হলে, উম।
অসুবিধা আছে, কিবা আছে, দিগদাৰ হয় তাৰ মানে। মই মানে নোৱাৰো তাৰ মানে সেইটো।
অ, মোৰো সেই ঘৰত মানে তেনেকা। মই সেইকাৰণে নকৰো বুলি কৈ দিলো আৰু বহুত পইচা হলেও বেলেগ কথা। দিয়াচোন, মাত্ৰ তোমাৰ প হেজাৰৰ কাৰণে সাতটালে থাকিব ধেমালি নহয় নহ। মোৰ ঘৰৰ ৰেচপনচিবল আছে হয় নে নহয় তেনেকোৱা বোলো নাই নকৰো সেইখিনিৰ কাৰণে মই মানে অ মইতো পেৰেন্টচক চাব লাগে ঘৰৰ কিমান কাম আছে এ নকৰিলো আৰু তেনেকোৱা
দিয়া ঠিক আছে হ'ব দিয়া পিছত কথা কথা পাতিম আৰু বহুত সময় কথা পাতি লওঁ দিয়া ঠিক আছে